হেল্ল'।
অ ভালে আছেনে?
আছো তোমাৰ?
এইয়া আছো দিয়ক কি কৰিছিলে?
মই এই স্কুলৰ পৰা আহি পেলাই এতিয়া তোমাৰ গ চাহ অকণ খালো।
অ
চাহকণ খাই পেলাই বহিছোহে।
অ, আপোনালোকৰতো বন্ধ নাই ন বন্ধ বুলি তেনেকোৱা? অ, তাতে ইমান গৰমতো।
তাকে গৰমতে মানে তোমাৰ কি কেনেকোৱা লাগিছে আহি পেলাই এতিয়া অকমান বহি লৈছোহি ফ্ৰীজৰ পানী অকন খাই লৈছো প্ৰথমতে খাই লৈ তাৰ পিছতহে তোমাৰ আৰু চাহ চাহ খোৱাই নাই বাৰু এতিয়া কিবা এটা খালো খাই লৈ অকণমান চাহ খাম আৰু।
অ ৰাতিপুৱা কেইটাত গ'ল?
ৰাতিপুৱা আন নটাত গৈছো।
অ নটাত অ বহুত দিগদাৰ হৈ যায় ন।
উম, উম দিগদাৰ হৈ যায়।
অ, এনেই মানে কি গৰম বন্ধ বুলি একেবাৰেই নাই ন অ হ?
নাই নাই নাই গৰম বন্ধ বুলি কলে একেবাৰে নাই।
অ, দিগদাৰ চাৰ্ভে-তাৰ্ভে কৰি থাকিব লাগে চাগে ন?
সেইটোৱে অ চাৰ্ভে তাৰ্ভে কৰি থাকিব লাগে গৰম বন্ধ বুলিবলৈ নাই আৰু। তোমাৰ তুমি কি কৰি আছা?
মই এই কাইলে মানে খুৰা ছোৱালীজনী বিয়াত তুলনি তুলনি বিয়া তাৰ পিছত যোৱাকালি গৈছিলো হেৰিলে বজাৰলে গৈছিলো আহি পেলাই ফোন কৰিম বুলি ভাবি তে মানে আকৌ আমাৰ স্কুলৰ পৰা ফোন আহিলে। স্কুলৰ কিবা অনলাইন কাম কিছুমান আছে। ইউডাইচৰ আজিকালি ধেৰ কিবা কিবি নহয় মানে প্ৰাইভেট আৰু গভমেন্ট এ কেই কৰি দিয়ে জানে স্কুল বিলাক এম
পইচাটোহে কম ন?
হয়তোৱেই কষ্টটো বেছি এতিয়া প্ৰাইভেট স্কুল এখনত ধৰক আমি হয়কেইটা পইচাতে চব কৰিব লাগে গভৰ্ণমেণ্ট স্কুলত ধৰক এক্সট্ৰা পইচা পায় বা বেলেগ কোনোবা বঢ়াই দিয়ে আমাৰ প্ৰাইভেট ত মানে আমি চবেই হৈ তাতে মিলাব লাগে আৰু।
তাকেতো এতিয়া আমাৰ ধৰ আমাৰ যিটো মানে কিবা এতিয়া ট্ৰেইনিং চেইনিং হলে আমাৰ এক্সট্ৰাত পইচা ক'ৰবাত কিবা এটা কৰিলে সেই এক্সট্ৰা পইচা দিয়ে আমাৰ। সেইটো কাৰণে মানে দৰমহা উম উম দৰমহা পইচাটো মানে আমাৰ বেলেগকে মানে ট্ৰেইনিঙত ক'ৰবাত যাবলগীয়া হ'লে সেইবিলাক আমাৰ এক্সট্ৰা এক্সট্ৰা দিয়ে বাৰু।
এক্সট্ৰা হয়তো তেনেকোৱা পালেও ধৰক ভাল লাগে ন মানে গৰম চৰম হ'লেও মানে যাবলৈ মন যায় ধৰক পামেই কেটামান বুলি ভাবি।
অ, সেইটোৱেইটো কথা তোমাৰ সেইটোৱে
একোৱে নাই ভাই ইমান দিগদাৰ হয়।
তাকেতো এতিয়া কষ্টটো যিমান কৰা তুমি সিমানখিনি তোমাৰতো ধৰা নোপোৱা
নাপাও নাপাও তেনেকা আৰু মানে কি হয় সেইফালে ক্লাছো ক্লাছ ক্লাছো ক্ষতি কৰিব নোৱাৰি। উম, হয় সেয়া মানে ঘৰত কাম বিলাক লৈ আনো উপায় নাই আৰু। সেই ৰাতি এটা দুটালৈকে তেনেকে কত কি তিল আছে কদা আৰু এনেকোৱা মানে কিছুমান গাৰ্জেন আহে তাৰ পোৱালী ন বাৰ্থ চাৰ্টিফিকেট পৰ্যন্ত নাই বনোৱা জানেনে? আচৰিত নহয় নে আজিকালি যুগত?
তাকেইতো বাৰ্থ চাৰ্টিফিকেটখন এতিয়া যুগত নবনাই এইটো বৰ আচৰিত কথা।
কেনেকোৱা আচৰিত মানে আৰু হেৰি হস্পিতালৰ আগত কেইবাটাও এটা এটাই নহয় কেইবাটা কেছো তেনেকে পাইছো। এ ন নাই বনোৱা বাৰ্থ চাৰ্টিফিকেট খন। এই যে হস্পিতালৰ কাগজখন যে দিয়ে'- সৈখনেই মানে বাৰ্থ চাৰ্টিফিকেট হ'ব বুলি ভাবি থৈ দিয়ে। এই তেনেকে নহয় ন সঁচা দেই অ আৰু বোলে পঢ়া শুনা নথকা তেনেকোৱাও নহয় আজিকালি ধৰকচোন মানুহ ন মোবাইলৰ যুগ ন চবেই ধৰক মোবাইলটো চলাব জানে মানেই জানা
চবেই যাই মোবাইল চাই আজি কালিতো আধুনিক যুগতো তোমাৰ এতিয়া আৰু সেইবিলাক ক'বলৈ নালাগে বাৰ্থ চাৰ্টিফিকেট - তোমাৰ পঞ্চল্লিছ দিনত এমাহত ধৰি লোৱা ওলাই যায়।
অ।
আৰু আচাক লগ ধৰিব লাগে আচাৰৰ লগত কথা পাতি আৰু ক'ত কেনেকে কি কৰিব লাগে সেইখিনিতো আৰু যা আছেই অ।
আৰু আচাখিনি ভুল দিও লাভ নাই পেৰেণ্টেছে এতিয়া কথা এটা কৈছো সেই ছোৱালীজনী বা ল'ৰাটো যদি ক্লাছ থ্ৰী পালেগৈ হা তেতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট নাই তে ক'ত জন্ম যি কি কথাখিনি আচাকৰ্মী খিনিয়েতো নাজানিব ন আৰু ঘপককে কিয় দি দিব কেনেকে দি দিব।
নহয় এতিয়া তোমাৰ চিভিলত যদি হয় বাচ্ছা এটা জন্ম হয়। তেতিয়া তোমাৰ আচাৰ লগত যায়েই গতিকে আচাৰ গোটেইখিনি কাম কৰি দিব লগত কিন্তু আচাগৰাকীক লগত লৈ যাব লাগিব এতিয়া কিছুমানেতো আচাক লগত নিনিয়ে ন কিছুমানে প্ৰাইভেটত লৈ যায় আৰু আচাইটোৱে গম নাপাই প্ৰাইভেটত লৈ গ'লে বা নুসুধেই আচাক গতিকে তেওঁলোকেতো আচাৰ এইখিনিক কিয় কৰি দিব
সেইটোৱে সেইটোৱে আৰু বহুত বছৰ হৈ গ'ল ন বস্তুটো
সেইটোৱেটো কথা পইচা ভৰিব লাগিব এতিয়া
ক'ব মানে পেৰেণ্টছক কৈও লাগ আকৌ আজিকালি মানে কি হৈছে এই যে উম ধৰক মানে মাকে বাপেকে এৰি দিয়ে পোৱালী বিলাক এতিয়া বাপেকে বেলেগ এজনী বিয়া পাতে বা মাকে বেলেগ এটালে গুচি যায় হয়নে সেই মাক জনী গুচি যায় বাপেকে মানে চাইন নিদিয়ে তেনেকোৱা পৰ্য্যন্ত কেচ আছে জানেনে আমাৰ স্কুলত এ কি কব আৰু আজি কালি এনেকোৱা হৈছে এতিয়া ধৰক আহ মানে কোনোবা এটা পোৱালি হা এটা কেচ আহিছে আপোনাৰ কালি সেইটোতে লাগি লাগি মানে বহুত দেৰি হৈ গ'ল জানে ল'ৰাটো কি হ'ল আজি কিমানবাৰ সি এইবাৰ নাইনত সি ক্লাছ ফৌৰতে দুলিয়াজান কোনোবা এখন স্কুলত পঢ়িছিলে হা এতিয়া তাৰ পিছত। মানে সেই ক্লাছ ফ'ৰত থাকোঁতেই সি ধৰক ফৌৰ বা এতিয়া যদি নাইনত ফৌৰত হ'লে এক দুই তিনি তিনি বছৰ আগত ধৰ তিনি চাৰি বছৰ আগত মানে দুহেজাৰ ঊনৈশ বা বিশ চনৰ তেনেকুৱা বিশ চনৰ কিমানত অ তেতিয়া যেতিয়া দুলিয়াজানৰ স্কুল খত পঢ়িছিলে সেই দুলিয়াজানৰ স্কুল খনৰ পৰা নাম কৰ্তনটো হোৱা নাই মানে ইউডাইচত গম পাইছে এতিয়া সেই ল'ৰাটোৱে আমাৰ স্কুলত কেনেকে এন্ট্ৰি হব তাৰতো ৰেজিষ্ট্ৰন লাগিব। ৰেডিষ্ট আৰু স্কুলৰ এতিয়া সেই যে নাম কৰ্তন যে হোৱা নাই আমি মানে ফোন কৰিলো যে এনেকে আপোনাৰ অমুক ষ্টুডেন্টজন পঢ়িছিলে নেকি ইমান চনত সি এতিয়া আমাৰ স্কুলত ক্লাছ নাইনত এনেকা তাৰ পিছত প্ৰিন্সিপাল জনীয়ে কৈছে অ পঢ়িছিলে কিন্তু আমাৰ ইয়াৰ পৰা টি চি লোৱা নাই সিহঁতৰ এতিয়াও স্কুলত ফ'ৰ নে ছিক্সলৈকে আছে দেই ত টিচি লোৱা নাই কিয় লোৱা নাই কি কথা এইটো নাজানো আৰু এইটো মুঠতে তেওঁলোকে কাটাই দিলে হ'ল তেওঁলোকে এতিয়া কাটাই নিদিয়ে সেইখন স্কুলত বোলে ফিজ পেণ্ডিং আছে
অ প্ৰাইভেট স্কুল।
আমাৰ ডি ষ্টিকো নহয় তিনচুকীয়া ডিষ্টিক পৰে কিমান কষ্ট মানে কালি যে সে ফোন কৰি কৰি সডালতে লাগিলো মানে
তাকে কালি ময়ো ফোন কৰিছিলো কিন্তু ফোনটো তুমি ৰিচিভ নৰিলা যে সেইটো কাৰণে মানে আও আকৌ নকৰিলো আৰু মই চাগে ব্যস্ত হৈ আছে চাগৈ সেইকাণে ফোনটো ৰিচিভ নকৰিলে মই যদি
কৰ মানে এই যে যোনজন মানে হেৰি ব্ল আহে এজন তেওঁ মান মানে ইমান উৎপাত কৰিছে লাগেই মানে কাইলে ভিতৰত যোৱাকালিৰ ভিতৰত এই ফোনতহে আমি কথা পাতিব পাৰো
অ
এতিয়া তেজপুৰত হ'লেও বোলে আমি তাগাদা দিব এতিয়া তিনচুকীয়া ডিষ্ট্ৰিক কত আমাৰ কোনো হেৰিয়ে নাই আমি কেনেকে কৰিব পাৰো
ন সেইটো সেইটো গাৰ্জেনৰ প্ৰব্লেমটো গাৰ্জেনে উলিয়াই দিব লাগিব
অ কিন্তু গাৰ্জেন জনো এতিয়া মানে কি ক'ব মাক জনী বেলেগ। লে গুচি গ'ল হা কোৱা বাপেকে বেলেগ বিয়া পাতিলে পোৱালিটো থাকে আইতাকৰ লগত আইতাকে খুড়াকি মানে দিয়ে
কি যে হৈছে মানে নহয় মানুহ বিলাকৰ কিমান যিমান মানুহ শিক ক্ষা হৈছে সিমান মানুহবোৰ মানে বেয়ালৈহে গৈছে ন মানুহৰ মানে শিক্ষা বস্তুটো মানে কোনো মূল্য নোহোৱা কৰি পেলাইছে
অ অ
শিক্ষাটো থাকিলে মানে শিক্ষা থকা মানুহ বিলাকৰে বেছি এইবিলাক হেৰি আৰু আৰু বাচ্ছা এটা যে কেনেকে কেয়াৰ ল'ব লাগে বা বাচ্ছাটো যে কি হ'ব ভৱিষ্যত সেইটো চিন্তা নকৰে আৰু
পোৱালিটো এৰি থৈ কেনেকে যাব পাৰে মই যে তাকেই ভাবি নাপাওঁ মাকে হওঁক বাপেকটো বাৰু বাপেক বাৰু ইমান নকও হয়নে মাক জনীয়েনো কেনেকে পোৱালীকেইটা এৰি থৈ যাব পাৰে জানো ভাব
তেতিয়া আমাৰ ছোৱালীয়ে ইমান ডাঙৰ হল যদিও আমি অকমান দেৰি হৈ গলে টেনচন হৈ যায় কি হৈছে কি নাই হোৱা কিছুমান মানুহ আছে মানে তোমাৰ ল'ৰা -ছোৱালীৰ প্ৰতি মানে কোনো বিন্দাস
আৰু সেইবিলাকৰ আকৌ একো নহয়ো সেই ল'ৰা ছোৱালীবোৰ বহুত চালো থাকে চাবচোন, চালো থাকে সিহঁতিক কিবা প্ৰকাৰে হ'লেও বাচি যায়। এ বিপদ নহয় নহয় সেইবিলাকৰ দেখিছে কিবা বিপদ হোৱা। যিমান ঘটনা যে
কয় ন
অ আৰু যিমান ঘটনা চব এই মানে বুৰ্বক ছোৱালী বিলাক ল'ৰা-ছোৱালী বিলাক
অহ বুৰবক বিলাকৰে হয় তাকে। সেইটোয়েতো মানুহ আজিকালি চৈতানি হব লাগে আই ঔ খুব মানুহ মানে হেৰি হ'ব লাগে তেতিয়াহে আজিকালি মানে আজিকালি উম নম্ৰ হৈ ভদ্ৰ হৈ লাভ নাই তোমাৰ বুইছ
লাভ নাই তাকেই কালি এটা নিউজ এটা পালো মানে এ বাই কি কৰিছে ল'ৰাটো বোলে ৰাতিপুৱা ছটা বাজাতে বন্ধু চাৰিটা লগত চাৰিটা নে পাঁচটা সিহঁত একবাৰে চা ওলাই আহিছে। ওলাই আহি পেলাই কৰবাত গা ধুব গ'ল। হা গা ধোলে তাতে কিবা ভাং চাঙনে কিবা কিবি খালে। হা খাই পেলাই তাপাছত চাগে অভাৰড'চ হ'ল তাইছত সিহঁতে এ দহটা নে এঘাৰটা মান বজাত সেই নদীৰ পৰা গুচি আহিলে পুখুৰী নে নদীত ক'ত গা ধুইছ- তে আৰু মুঠতে তাছত ই ভা চবে ভাবিছে ই বেছি নিছা ইয়াক কি কৰিছে এটাই এ স্কুটিখন চলাইছে। তাক মাজত বঢ়াইছে আৰু এটা পিছফালে বহিছে। আৰু বাকী দুটা আৰু এখন স্কুটি হা সিহঁতে ভাবিছে। ইয়াৰ নিচাটো বহুত বেছি ঘৰত গ'ল গালি খাব গতিকে ঘূৰাই ফুৰাও। যেতিয়া অলপ মানে নিচাটো ফাটিব ঘৰত থৈ আহিম সি যে সেই ল'ৰাটো যে স্কুটিত উঠা লগে লগে যে মৰিলে কোনো গম নাপায় দুঘন্টা বোলে সিহঁতে স্কুটীতে ঘূৰাই ফুৰাইছে ল'ৰাটোক মৰা হৰটোক জানেনে। বন্ধুকেইটাই তা পিছত ঘূৰাই ঘূৰাই ঘূৰাই বোলে তাৰপিছত এ ক'ত বাৰতৰ ক'বাত পুলিচ এধিকে চেক- ইং হৈ আছিলে বোলে ৰখালে ৰখাতে তেতিয়াহে ধৰা পৰিছে সি মৰিলে বুলি
অ বেচ বেচেৰাকেইটাও গম নাপায়।
নাপায় আৰু ইহঁতে ড্ৰাগছ খাইছে ন আজিকালিতো ড্ৰাগছটো আৰু ক'বই নালাগে চব জেগাত এভেলেবল।
উম উম উম
অভাৰ ড'জ হৈ গ'ল চাগে।
অ।
তেনেকুৱা কিবা হ'ল চাগে।
তাকে এইখন যে কি হ'ব যে নাজানো আৰ দেই একেবাৰে মানে আৰু। এতিয়া কি কাম বন্ধ হ'ল কৰা ঘৰৰ কাম হ'ল।
ঘৰৰ কাম হৈ গ'ল ৰাতিপুৱাই হল সোনকালেও উঠা হয় ন গৰমত শুবলৈ মন নাযায়।
বা গৰম ত আজি যে আজি বেছি গৰম কাৰণে ৰ'দটো মানে এবাৰ ওলাইছে এবাৰ সোমাইছে? বতৰটো এনেকুৱা হৈছে ন মানে তোমাৰ কি কালিতে বতৰটো অকণ ভালেই লাগিছে আজি আকৌ ৰ'দডালো নাই মানে এবাৰ সোমাই এবাৰ ওলাই। ইমান গৰম পৰিছে থাকিব নোৱাৰা হৈছে মানুহবোৰ।
ইছ ৰাম কৈছে হেনে তাক কি মানে এতিয়া কি খোৱা বোৱা?
খোৱা বোৱা এতিয়া আকৌ ভাত বনাব লাগিব ভাত ভাত। ইনহেলেহে আকৌ এতিয়া খাব পাৰিম আৰু মোৰ দেৰি হয় বাৰু এতিয়া আসৈটা তিনটা বাজি যায়গৈ। খাওঁতে খাওঁতে।
অ ভাগৰো লাগে ন আহি পেলাই লগে লগে বনাব মন নাযাইছ-
লগে লগে আকৌ তোমাৰ এতিয়া কাম বন খিনি থাকে ন। এতিয়াতো কাম বন থাকিবই আৰু মাইকী মানুহৰ কৰিবই লাগিব ৰেগুলাৰ সেই খিনি কাম ৰেগুলাৰ কামখিনি থাকে আৰু ৰেগুলাৰ কামখিনি কৰোতে কৰোতে মেলোতে আকৌ ভাতকেইটা বনাই কৰি খাও মানে আৰু দুইতিয়া মানে কি হয় তোমাৰ দুপৰীয়া দুপৰীয়াকে উ তিনিটা তিনিটা মানতহে ভাত খাবলৈ মন যায়।
অ
এই দুটা বজাত ভাত খাবলে খুব ৰ'দ
উ মন নাযায় মন নাযায় অ হয় কিন্তু দেই কথাটো। আৰু টেঙা খাবলে মন যায় ন টেঙাবোৰ হে
এই টেঙেচি টেঙাই টেঙাই এতিয়া মানুহৰ যিহে জ্বৰ হৈছে তোমাৰ মানে এতিয়া চব বস্তু খাবলৈও ভয় হৈছে। সেকানে এতিয়া পেহলে বতৰটো বেয়া ন বতৰটো মানে কি এতিয়া মা মছলাও খাব নোৱাৰা। আৰু তোমাৰ এইয়া টেঙা চেঙাও ভালকে বেছিকৈ খাব নোৱাৰা সেইপিনেও হয় প্ৰব্লেম। চব ফালৰ পৰাই সমস্যা মানুহ বিলাকৰ।
উম উম বুজো এ আৰু এমাহৰ পিছত চাগে ৰাতি অকণ অকণ ঠাণ্ডা পৰিব লাগে এ ভাদ মাহত পৰেই নহয় অলপ।
অ পৰিব পৰিব আৰু। উম কেতিয়াবা অকণমান ঠাণ্ডাতো আৰু লাইট বিলাকো নাথাকে ন আজি কালি একে লাইটৰ কাৰণেই দিগদা হৈ যায়।
ঠিক আছে বাৰু দিয়ক ফোন চোন কৰিব ন অ অ।
উম ৰ'বা অকমান সময় ৰখা।
অ অ।
হ কি কয় কাম বন কাম বন কি এতিয়া কি ভাত খালা নাই?
ভাত নহয় হেৰি খালো আমি ৰুটি খালো ৰুটি। অ ৰুটি ভাজি
নহ
এনেকে কৰি পেলাই খালো আপুনি কি খাই গল